হেল্লো' অহ, এয়া ভাত পানী। খালোঁ‌। আজৰি হৈছোঁ। ত তই ভাত খালি?
খালোঁ‌ খালোঁ‌। মইো সেয়া আজৰি হে বাচন ধুই আছিলো। মাধম আকৌ আহিছো।
অ' ভাত কিদি খালি?
ভাত হেৰি এয়া! কোৱা নাছিলো, কচু আনিছিলে তাকে বনালোঁ‌।
অ' অ'
কচু তৰকাৰী মাছ সেনেকে দি খালো আৰু আও।
এতিয়া কি কৰিবি শুবিনে?
নাই নোহো অলপ মানে এনেই এতিয়া থাকিম মানে, টিভি অকমান চাম তাৰপা আৰু ছোৱালী পঢ়ি আছে যে, তাইৰ ওচৰতে অলপ বহিম আৰু তাই পঢ়ি উম পঢ়ি থাকিব, নালাগে, নালাগে এনে অলপ বহি থাকিলে ভাল পায়, আৰু ৰাতি বেছি হৈ যায়গৈ যে বাৰটা, এটা দহটা, এঘাৰটা মানলৈকে থাকিম আও, তাই উম দুটা মানতহে মই এঘাৰটা মানলৈকে থাকিম, আৰু তাইৰ ওচৰত আৰু তাৰপা আৰু উম, উম অ সে, সে ৰাতিও পঢ়ে যে ৰাতিপুৱা উঠা দেৰি হয় মানে
অ
এ তাকে মানে হা, হা
ছোৱালীয়ে ভাত, খালে আও
অ খুৱাই দিলো সোনকালে, মই বোলো দেৰিকে খালে বোলো আকৌ টোপনি ধৰিব, এতিয়া খাই ল বোলো খাই খোজ চোজ কাঢ়ি থাকিলে তেতিয়া পঢ়ি থাকিব পাৰিব, আৰু হজম হৈ যাব যে ভাতকেইটা দেৰিকে মানে, যদি দহটা এঘাৰটাত শুলে হয় তেতিয়া নিদিলো হয়। দেৰিকে দিলোঁ হয়, কিন্তু আকৌ তাত তালৈকে থাকিব যে হয়, টোপনি আহি যাব বোলো
অ আকৌ মা মাজতে চাহ তাহ অকণ বনাই দিয় না নিদিয়
তাই নিজে খাই লয়, কিবা খিনি ভোক লাগে যে আনি থৈ দিয়া হৈ আছে। কিবা কফি চফি ক কিবা খিনি, মানে ভোক লাগিলে খাই লৈ ল'ব দিছো পাতলা কিবা এটা লৈ পেলাই খাই লৈ আও, তাই নিজে, সেইকাৰণে কিবা নহই কিবা কিবা এটা আনি থৈ দিওঁ মানে আও
অ সেই তেনেকে ৰাতি, ৰাতি টোপনি ৰাতি টোপনি খতি কৰিলে ভোক লাগিব মোৰো ভোক লাগে মই জানো নহয়, মই কাম কৰি থাকো যে কাপোৰৰ কাম,
অ ভোক লাগি থাকে আকৌ,
দুটা আঢ়ৈ তাত এনেকুৱা ভোক লাগে নহয়, উ
অ আমি শুই থাকো কাৰণে গম পোৱা নাযায়, জাগি সাৰ পায় থাকিলে কিন্তু নাপায়- নাপায়,
আমি এতিয়া মই এতিয়া ভোক লাগে যে, মই কেতিয়াবা ৰাতি দুটা বজাত মই চাহ বনাই খাওঁ গম পা নাপাওঁ
বাহ', ত আছ ধয় দে খাব লাগিবই আকৌ মন যায় আকৌ ঘৰত হয়নে নহয়। কিবা এটা খাবলৈ মন যায় আকৌ।
মই দু অ', মই দুটা বজাতো চাহ অকন বনাই খাওঁ কেতিয়াবা -কেতিয়াবা খোৱাৰ আগতো চাহখনন বনাই খাইহে শুওঁ।
হে ', হয় ', মইও সেই তেনেকে চাহ খুব খাও অ', টোপনি নধৰে আকৌ ভোক লাগিলে।
অ', ভোক লাগে যায় টোপইটো হেৰি হৈ যায়
ইমান কাম নকৰি বেয়া হ'লা দে এদিনত। কৰিবি দিনত সময় নাপাও নে সিয়
দিনত মোৰ কাম কৰিবলৈ মনে নবহে কিয় নাজানো।
সে মানে সেই ৰাতিহে ভাল পাই চব কাম কৰি।
মানে কি জান দিনত মানে দিনত ধৰি লও তই কৰিলি কামটো হয়', এতিয়া কোনোবা এটা আহিল উঠি আহিলি আকৌ আধৱা আকৌ কিবা এটা কৰিবি আকৌ কোনোবাত আহিল। বা অ', ছোৱালীজনী আহিলে ভাত কটা দে
অ',
টো আহিলে কিবা এটা দে। এনেকে কৰোতে কৰোতে চোন কাম নহয় সেইকাৰণে মই নিচাকে বোলো কে ৰা
অ', হয় দে আমাৰ সে ল'ৰা ছৱালী ল'ৰা ছালও তেনেকুৱা মানে লোক ল'ৰা ছোৱালী বোলো চাৰিটা তিনটা উঠি পঢ়ি থাকে বোলো। আমাৰ বোলো উ', দ কিল দেৰিলৈকে শুই থাকো বোলো তেনেকৈ কওঁ যে আমি- আমি ৰাতিপুৱা নোৱাৰোঁ আকৌ হেৰি পঢ়িব। এয়',
অ ', ৰাতিপুৱা মানে কি অ ', ৰাতি মানে নিজৰ নিজা হয় যে। পঢ়িও ভাল লাগে কাম কৰিও ভাল লাগে থ আহ থকা মানুহ বিলাকে বুজি পায় নাথাক বিলাকে বুজি নাপায় আমি এতিয়া ৰাতি কাম কৰি ভাল পাওঁ যে সেইকাৰণে আমি নি চাহ বিকে ৰাতি কোনো মাত বোল নাই ধুনীয়াকে তই মোবাইলটোতে ভাগৱত অকনমান লগাই ললি বা প্ৰাৰ্থনা কেইটামান বাই ললি
অ' ধুনীয়া লগাই ললি ভালে হৈছে দে লাগিলে অকন দেৰিকে উঠিবি ন টোপনিটো পুৰাবহে লাগে অ তেওঁ টোপনিটো পুৰাই লবি আৰু মানে আৰু
অ টোপনটো পোৱামেই টোপনিটো। ৰাতিপুৱা যিমানে কাম নাথাকক টোপনিটো
অ তেনেকে ৰাতি যে ঘন্টা মানুহে শুৱে সেই ঘন্টা টা শুই ললে হ'ল অকণ দহটা এঘাৰ লৈ
অ সেই তেনেকুৱাই কৰো আৰু উম এনেকে কাম কৰি ভাল লাগে গম। পাওঁ।
অ ৰা মই তেনেকে যে কৰি কৰিছিলো নহয় এটা দুটালৈকে। টিভি চাই চাই কৰি আছিলো কিবা কিবি বনোৱা কাম এই ইহঁতে সৰুতে। তাৰপা পিছ পিছত মোৰ মাথা বিষৰ প্ৰব্লেমটো হৈ যোৱা পৰাই মই বাদ দিলো আৰু
অ মাথা বিষা প্ৰব্লেমতটো মোৰ হৈছিলে মই তাৰপৰা ডক্টৰক দেখুৱাই বচ চশমা তাশমা ললো
হ ডক্টৰক চশমা চিতিইচকিন কৰাই আছিলো মই তোৰ চাগৈ মোৰ প্ৰব্লেমটো নহয় এটা চাইড মাথা বিষ।
অ এটা চাইড নাই খালি মাথা বিষটো খালি মাথা বিষটো হৈছিলে। তাৰপিছত চকুৰে অকণ কম দেখিছিলো। চশমা দিলে আও। এতিয়া এতিয়া চশমা নিপিন্ধা মই আখৰ ধৰিবই নোৱাও।
চশমা পিন্ধি থাকিবি আমাৰ ছোৱালীটো সৰু পৰাই তেনেকুৱা চশমা পিন্ধিবই লাগিব। সৰু পায় পিন্ধিছে তাই একেবাৰে ক খ শ্ৰেণীৰ পায় চশমা তাই চকু বিষাই এই চব প্ৰব্লেম অ তাই সৰু পৰাই চশমা তেতিয়াই ভালকে নেদেখে কিন্তু ডাঙত দিছো আৰু। সেই নেদেখে মানে বৰ্ডত লিখিলে মানে তাইে এনেকে এনেকে কৰি চাই যে মাষ্টৰে কৈ পঠিয়াই ভালকে নেদেখে নেকি চকুকেইটাই পুৰা হেৰি কৰি কৰি চাই থাকে। তাপাহে ডাক্তৰক দেখোৱালো পিছত হয় চশমা লাগিব বুলি কলে।
উম তেনেকুৱা চশমা দিবই কিছুমান সৰু পৰাই আজিকালি চকু বেয়া হয় অ।
এ হয় হয় হ'ব পাৰে আজিকালিতো আৰু বেয়া হ'ব ল'ৰা ছোৱালী টিভি মোবাইল এইবিলাক পাই আছে যে হয়।
আহ্
তাই আকৌ সৰু পৰা খুব কিতাপো পঢ়ি থাকে কে ৰাতি তিনি ৰাতি পুৱা যায়গৈ মই আকৌ ৰখি থাকো শুইছেহি নে নাই?
অ ৰাতিপুৱালৈকে পঢ়ি থাকে।
টোপনি এ বেলেগ ৰুমত মানে মোৰ ডিষ্টাৰ্ব হয় যে মই লাইট জ্বলি থাকিলে অসুবিধা পাম বুলি মোক শুই থাকিব দিয়ে আকৌ ৰাতিপুৱা চাওঁ সি ক'ত গ'ল ক'ত গ'ল তাক প্ৰায় দু দুটা বজাত এবাৰ উঠ চাম পঢ়িয়ে আছে তিনিটা বজাত এবাৰ উঠি । টা বোলা শুহি আ পৰীক্ষা আগত তাত কেইদিনমানৰ আগল আগল আ
অ, এ ৰাতিপুৱা লৈকে পঢ়ে তাই।
তাৰপা ৰচোন তেনেকুৱা হৈ যায় আগতে তাই, উম তাৰপা সেই মই তিনটা বজাত এবাৰ চাওঁ এতিয়াও শোৱাই নাই নেকি? তাৰ পৰা পিছত মোৰে টোপনি ধৰে টোপনি যাওঁগৈ তাৰ পৰা মই আকৌ ৰাতিপুৱাই নহয় উম স্কুলত ছটা বজাৰ পৰা উলিয়াব লাগে, স্কুল চাৰে ছটা সাতটাত গাড়ী আহে, উঠি পেলাই চাৰে পাঁচটা মানত উঠি পেলাই সিহঁতে শোৱাই নাই ক'ত শোলে বোলো, তাই এনেকে উঠি পেলাই যাওঁ, আৰু বাহিৰৰ মতে মাটিতে কিবা এখন পাৰিলে তাতে বহি থাকে তাইৰ আগতে, সেনেকে চটাৰী এখন এনেকে হেৰি এখন তাৰপা তাতে টোপনি কিতাপখন মেজা হৈ থাকে। সে কিতাপৰ ওপৰতে এনেকে বায় আকৌ নি গৈ থাকেগৈ, মানে ৰাতিপুৱা সময়তহে টোপনি যায় তিনটা, চাৰিটা মানত মানে তাই যাওঁমান
অ ৰাতিপুৱাতো, মানে কি, ৰাতিপুৱালৈকে তেনেকে থাকে আৰু
তেনেকে পঢ়ি মানেহে তেতিয়াইহে পঢ়িব পাৰো হব পাৰে অ তাহতে ব দ প প দেটা অ একাগ্ৰতা মানে পঢ়ি থাকে।
সেইকাৰণে তাই ভাল ৰিজাল্ট সেইকাৰণে হ'ল আকৌ,
কিন্তু এ ৰাতিপুৱা যাই, উঠিবই নোৱাৰে। আজি এতিয়া ন, দহটা, এঘাৰটাত উঠিছে, সোনকালে উঠিব খোৱা হৈ অভ্যাস কৰিব দিছো বোলো সোনকালে উঠিবি।
নহয় সেইকাৰণে, তাই ৰিজাল্ট ভাল হ'ল আকৌ
অ এই নে
সেইটোতো হয়, সেই তোৰ নিচিনা ৰাতিটো ৰাতিটো মানে অ ভালে হৈছে ৰিজাল্ট। নহ'লে আ বঙা